পাইছা?
এ আছোঁ ৰবা। কি কৰিছা?
এ মই এনে আছোঁ দিয়া। এই কলেজৰ পৰা আহিলো অলপ, দে মানে, কলেজ আহিলোঁ আৰু সোনকালে, মানে আজি সোনকালে, কিবাখন মিটিং দিছিল ত' সোনকালে মিটিংখন শেষ কৰি কিনে আহিলোয়ে ঘৰলৈ, ঘৰলৈ।
মিটিং? কিহৰ মিটিং দিছিলহে, মই দেখোন নগলোৱে আজি। মোৰ মানে অলপ কাম থাকিল যোৱা নহ'ল।
এ, এ মিটিং মানে, তোমাৰ এনেকুৱা, এনেকুৱা টিং নহয় আৰু, এটা অনুষ্ঠান আৰু, মানে, আলোচনা কৰিছিল আৰু, মানে এই অসমৰ যিটো ব্যসায় আৰু যিটো উদ্যোগ, সেই উদ্যোগৰ ওপৰত অলপ আলোচনা কৰিছিল, সেই হিহৰে অলপ, মানে অলপ, আলোচনা হৈছিল আৰু।
কি কৈছা?
এ মানে তোমাৰ, এই আমাৰ কলেজত আৰু এই ব্যৱসায় আৰু উদ্যোগৰ ওপৰত অলপ আলোচনা হৈছিল, সেয়ে আৰু।
অ' মই তাকে ভাবিছোঁ ৰবা। আজি মই দেখিলোঁ মানে কাৰোবাৰ কাৰোবাৰ ষ্টেটাচতো দেখিলোঁ। কলেজৰ মানে সিহঁতে কিবা এখন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বাৰু। এ হয় দে এইবিলাক মানে ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত তোমাৰ উদ্যোগৰ ক্ষেত্ৰতো যথেষ্ট দৰকাৰ। কাৰি আৰু ক'বলৈ গ'লে, কাৰণ বৰ্তমান সময়ত, চৰকাৰী চাকৰিয়ে হওক বা চা কৰিলে এতিয়া ধৰা বহুত যুৱক যুৱতীয়েও তোমাৰ বিচাৰে আৰু যে, তেওঁলোকে নিজে এটা উদ্যোগ স্থাপন কৰক, বা নিজে এটা তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰক, এইটো ভালেই দচোন বেয়া নহয়, নে কি কোৱা?
হয় দিয়া একেবাৰে ঠিক কথা কৈছা। তুমি ক'লায়ে যে, ই যে আজিকালিৰ আমাৰ যুৱক যুৱতী আছে, তেওঁওলোকে কিন্তু যিটো, ব্যক্তিগত যিটো নিজৰ কাম, মানে নিজ হাতেৰে কৰা কাম, বা তেওঁলোকৰ মানে নিজে, নিজৰ মালিক আৰু, নিজে নিজৰ কামৰ মালিক, সেই হোৱাটো বহুত বহুতে বিচাৰিছে মানে, বেলেগৰ তলত কাম কৰিব আজিকালি যিটো প্ৰজন্ম আছে, সেই প্ৰজন্মটো খুবেই কমেই বিচাৰি দিয়া। মানে তেওঁলোকে নিজে সৰু চাই হলেও কিবা এখন দোকানে দি হওঁক, বা কিবা সৰু চাই এটা অলপ হ'লেও, ব্যৱসায় কৰিয়ে হওক, তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি থাকিব আৰু। মানে সেই টো মানে দেখি ভাল লাগে যে, অসমৰ যিটো তোমাৰ যিটো ব্যৱসায় বা তোমাৰ যিটো উদ্যোগৰ ওপৰত যিটো গুৰুত্ব, সেই গুৰুত্বটো বহুত বাঢ়িছে দিয়া আৰু, আগতকে।
অ' হয়! হয়! নিশ্চয়, মানে তোমাৰ কি হয় তুমি উদাহৰণস্বৰূপে ধৰিলোৱা আমাৰ যিটো অসমৰ চাহ উদ্যোগৰ কথা, সেইটোয়ে কব পাৰা। মানে কি হয় বহু বছৰ ধৰি এই উদ্যোগটো আমাৰ যি ৰাজ্যৰ অৰ্থনীতি ততে গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰি আহিছে যোন টো তুমি জানায়ে। ইয়াৰ লগতে মানে এই যিটো উদ্যোগ, সেই উদ্যোগটোৰ লগত বহুতো মানুহৰ জীৱিকা জড়িত আছে কবলৈ গ'লে। দেশ বিদেশতো আমাৰ অসমৰ যিটো চাহ সেইটোতো প্ৰখ্য্াত হয়ে ত' সেই বিষয়ত এটা গুৰুত্বপূৰ্ণ এটা কথা কবলৈ যাাম আৰু বৰ্তমান ধৰা, যিবিলাক আমাৰ যুৱক যুৱতী আছে নৱ প্ৰজন্মৰ, তেওঁলোকে মানে যিটো খ্যাতি লাভ কৰি আছে আৰু অসমৰ চাহ উদ্যোগে, বিশ্বজুৰি, সেইটোৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকেও ধৰা এই ব্যয়ৱসায় প্ৰতিমা আকৰ্ষণ দেখুৱাই আৰু, মানে তেওঁলোকেও কৰিব বিচাৰে বা জানিব বিচাৰে। কেনেকৈ ব্যৱসায় কৰিব লাগে, ত' এই ক্ষেত্ৰত এটা পদক্ষেপ মানে তেওঁলোকৰ ফালেদি ক'বলৈ গ'লে।
হয় দিয়া একদম ঠিক কথা কৈছা। আৰু আৰু মই এটা কথা লক্ষ্য কৰিছোঁ দিয়া, মানে আজিকালি যিটো অনলাইন যিটো ব্যৱসায় ন, সেই অনলাইন ব্যৱসায়তটো বহুত বাঢ়িছে দিয়া, বহুত বৃদ্ধি পাইছে, মানে, নতুন যিবিলাক যুৱক যুৱতী আছে এই তেওঁলোকে মানে, এই সামাজিক যিটো মাধ্যম আছে, এই সামাজিক বা ইন্টাৰনেট মাধ্যম তাৰ দ্বাৰা কিন্তু বহুতে যিবিলাক সামগ্ৰী হয় এই সামগ্ৰী কিন্তু বিক্ৰী কৰা সফল হৈছে আৰু, আৰু তেওঁলোকে মানে তাৰ পৰা বহুত লাভৱান হৈছে আৰু, ধৰি লোৱা তোমাৰ এই কাপোৰৰে বিক্ৰী কৰা, এই ধৰিলোৱা যিবিলাক কাপোৰ, মানে প্ৰিন্ট কৰি যিবিলাক বি কি কৰে আৰু, সেইবিলাক তোমাৰ, অনলাইন যিবিলাক, অনলাইন ৱেবচাইট যে আছে, তাতে দি কিনে তেওঁলোকে ভালখিনি কিন্ত ব্যৱসায়, অ' মানে, কৰি আছে আৰু, এইটো এটা ভাল মানে পদক্ষেপ আৰু, সেই হওক বা তোমাৰ আৰু কিছুমান সামগ্ৰী আছে, যেনে ঘৰ বনোৱা সেইবিলাক খাদ্য আছে, বা তোমাৰ হাতৰে যিবিলাক বনোৱা সামগ্ৰী, হস্তশিল্প বিলাক, ল এই, মই ক'লোৱে যে কাপোৰ, আৰু তোমাৰ এই যি বিভিন্ন শিল্পী কৰ্ম আছে, এই মানে এতিয়া মানে, সেইবিলাক এনেকুৱা সহজ হৈ পৰিছে বিক্ৰী কৰিবলৈ, এই অনলাইনৰ দ্বাৰাই কিন্তু, সেইটো কিন্তু এটা ভাল হৈছে আৰু তাৰ সুযোগটো মানে যিবিলাক নতুন প্ৰজন্ম আছে, সেই নতুন প্ৰজন্মটো ভালদৰে কিন্তু উঠাইছে আৰু।
নিশ্চয় মানে একেবাৰে ঠিক কথাই কৈছা দিয়া। কিয়নো তোমাৰ ধৰা বিশেষকৈ অসমৰ কথাই যদি আমি ক'ব যাওঁ, তাৰে যিটো তাঁতশিল্প হওক, তোমাৰ গামোচা, মেখেলা চাদৰ বা বাঁহ বেতেৰে বনোৱা যিবিলাক সামগ্ৰী, আৰু থলুৱা যিবিলাক হস্তশিল্প, তাৰ চাহিদা যথেষ্ট ন। তো এই যে এইবোৰ মানে সঠিক ভাৱে আমি বজাৰত, উল্লেখ কৰিব পাৰোঁ, তেতিয়াহলে যিটো স্থানীয় শিল্পী তেওঁলোকও যথেষ্ট লাভৱান হ'ব আৰু কবলৈ গ'লে, আৰু পৰ্যটন ক্ষেত্ৰতো তুমি যিটো ব্যৱসায়ৰ সুযোগ, সেইটো বহুত সুযোগ দেখা যায়, তুমি ধৰিলোৱা যিবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ দ্যান আছে, কাজিৰঙা, মানাস, বা ধৰি লোৱা বিভিন্ন সাংস্কৃতিক, গুৰুত্বপূৰ্ণ ঠাই, মাজুলী, শিৱসাগৰ, হাফলং আৰু এনেকুৱা বহু প্ৰাকৃতিক ঠাই চাবলৈতো দেশ বিদেশৰ পৰ্যটক আহে দিয়াচোন, বছৰে বছৰে, তো যদি ভাল হোমষ্টে বা গাইড সেৱা বা তোমাৰ স্থানীয় খাদ্যই হওক, বা পৰিবহন ব্যৱস্থাই উন্নত কৰা হয় যদি, তেন্তে তোমাৰ সেই ঠাইতো তোমাৰ বহুত নতুন নতুন ব্যৱসায়ৰ গঢ়ি উঠিব পৰা যাব আৰু, মোৰ মতে দেই।
একদম ঠিক কৈছা এইটোতো ময়ো ভাবি আছিলো আৰু মানে দিম দিম বুলি মই ভাবি আছিলো আৰু এই এইটো কামে বাকী এই যে আজিকালিৰ বহু মানে যুৱকে মানে এইবিলাক যি হোমষ্টে আৰু যি এই পৰ্যটন ভিত্তিত ব্যবসায় আৰম্ভ কৰিছে ন এইটো কিন্তু ভাল ব্যৱসায় আৰম্ভ কৰিছে দিয়া তেওঁলোকে কিন্তু মানিব লাগিব কাৰণ চোৱা যদি পৰ্যটকৰ ঠাই ঠাইত মানে পৰ্য পৰ্যকস্থলী মানে অসমৰ যিবিলাক পৰ্যটনস্থলী আছে সেইবিলাকে যদি অসমৰ অসমৰ যিবিলাক মানুহ আছে বা অসমৰ যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে আগবাঢ়ি আহে তেওঁলোকে নিজৰ সংস্কৃতি বা তেওঁলোকে নিজৰ যিটো সাহিত্য বা তেওঁলোকৰ যিটো নিজৰ ত আমাৰ সুন্দৰ পৰিৱেশ দেখিব পা পায় যে কাজিৰঙা হওক তুমি ক'লে কাজিৰঙা যিবিলাক ৰাষ্ট্ৰীয় উদ্যান সেইবিলাকৰ কথা যে তেওঁলোকে আৰু মানে পৰ্যটক বিলাকক ভালকৈ বিস্তিতভাৱে মানে অ বহলকৈ বিশ্লেষণ কৰে মানে কেনেকোৱা ইয়াৰ সুবিধা কি মানে ইয়াৰ মানে বিশেষত্ব কি ইয়াৰ গুণ বিলাক কি ত' তেতিয়া আৰু মানে অসমৰ যিবিলাক আহ পৰ্যটনস্থ্থলী হওক বা অসমৰ যিটো ব্যৱসায় বা যিটো পৰ্যটনস্থলীৰ যিটো উন্নয়ন সেই উন্নয়নতটো বাঢ়িবই লগতে এই জীৱিকা নিৰ্বাহ কৰিবলৈ এই যুৱক যুৱতীসকলে এটা সুন্দৰ সুবিধা হব আৰু তাৰ ওপৰত চৰকাৰে ভালদৰে এটা গুৰুত্ব দিয়া উচিত মানে চৰকাৰে অলপ চলপকে সহায় কৰিব লাগে আৰু এই ক্ষেত্ৰত অসমীয়া যিবিলাক আহ যুৱক যুৱতী আছে তেওঁলোকক
হয় দিয়া মানে ব্যবসায়ৰ ক্ষেত্ৰত সকলোৱে এটা পদক্ষেপ লোৱাছে কিন্তু তোমাৰ মানে কথা এটা মই কবলৈ যা আৰু তটো যিমান সহজ শুনাত যিমান সহজ তোমাৰ কিন্তু আচলতে সিমান সহজ নহয় ব্যৱসায় এটা আৰম্ভ কৰাতো তোমাৰ যথেষ্ট টান আজিকালিৰ সময়ত তোমাৰ আৰম্ভণিতটো ধৰা সেই ব্যবসায়তটো স্থাপন কৰিব কাৰণে তোমাৰ পুঁজি লাগিব অলপ বা বজাৰৰ যিটো জ্ঞান লাগিব বা গ্ৰাহকৰ বিশ্বাস বা ধৈৰ্য্য বা গ্ৰাহকে কি বিচাৰে আচলতে সেইটো জানিব লাগিব এই সকলোবোৰ প্ৰয়োজন হয় আৰু এটা ব্যৱসায়িক গঢ়ি তুলিব কি হয় বহু মানুহে প্ৰথমতে সমস্যায়ৰ সন্মুখীন হয়টো ধৰি ৰাখিব নোৱাৰে তেওঁলোকে ভাবে যে ইমান সমস্যা ভালিম বা আৰম্ভণিতে যদি ইমান সমস্যা তেনেহলে আমি আগবঢ়াম ব্যবসায়টো ত' এই ক্ষেত্ৰত মানে বহু সফলতাৰ দিশৰ পৰা হাৰ মানি গুচি আহিব ল লগা হয় এজন সফল ব্যবসায়ী সাক্ষাৎকাৰ শুনিছিলোঁ তেওঁ আছিল তেওঁৰ প্ৰথম বছৰত বোলে তে সেই ব্যবসায়টো কিন্তু তেওঁ সাৰ নামানি নতুনকে পিছলৈ সফলো হৈছিল দেচোন তেওঁক গুৰুত্ব দিছিল ধৰা গ্ৰাহকে বা গ্ৰাহকে কেনেকোৱা ধৰণৰ সামগ্ৰী ভাল পায় আচলতে বস্তু বেছি প্ৰচলিত হৈ আছে ত সেই সকলোবোৰ ভালদৰে গুৰুত্ব সহকাৰে যদি জানো বা সেই তথ্যবোৰ সংগ্ৰহ কৰো তেনেহলে মানে এটা ব্যৱসায় যিটো স্থাপন কৰা সেইটো ইমান টান কাম নহয় আৰু এজন মানুহে আজিকালিতো জানাই যিটো কৃত্ৰিম ব্যবস্থা আহি পৰিছে এ আই এ আইৰ জৰিয়তে মানে মানুহে এজন মানুহে তোমাৰ ডাঙৰ ডাঙৰ ব্যৱসায় গঢ়ি তুলিব পৰা হৈ আছে আৰু মোৰ মতে তোমাৰ ধৰা যিটো নতুন প্ৰজন্ম আৰু আমাৰ সেইটো মানে কেৱল চাকৰিৰ পিছত লাগি থাকিব নালাগে কাৰণ চাকৰি পিছত জানাই আজিকালি এটা চাকৰিৰ পিছত ধৰা এটা যদি পোষ্ট থাকে সেই চাকৰিটোৰ পিছফালে তোমাৰ হাজাৰটা মানুহ দৌৰি থাকে সেই চাকৰিটোৰ বাবে ত তেনে ক্ষেত্ৰত যদি নতুন নতুন দক্ষতা শিকি নতুন নতুন উদ্যোগ বা ব্যয়ৱসায় আৰম্ভ কৰিব পৰা যায় তেওঁলোকে অলপ জানিবও পাৰিব বা তেওঁলোকে নিজেও বুজিব পাৰিব লগতে তোমাৰ ব্যৱসায় আৰু উদ্যোগ এনেকোৱা এটা ব্যৱস্থা মানে তুমি নিজৰ লাভটো কৰি আছা ঠিকে লগতে তুমি ধৰা বিভিন্ন মানুহকো পোহপাল দি আছা ন ত সেই ক্ষেত্ৰত অলপ এটা গুৰু ত্বপূৰ্ণ ভূমিকা আগবঢ়ায় আৰু ব্যৱ হয় আৰু উদ্যোগে ত' সেইবাবে নৱ প্ৰজন্মও ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে বৰ্তমান যেনেকে দি আছে সেনেকে মই ভাবো যে আগলৈকেও এনেকে ইয়াৰ গুৰুত্বটো আৰু অধিক বাঢ়ি যাওক
একদম ঠিক কছা তুমি একদম ঠিক কথা কৈছা দিয়া মানে যিটো আজিৰ আমাৰ প্ৰতি প্ৰতিযোগিতামূলক আৰু যিবিলাক অ প্ৰতিযোগিতামূলক সমাজ হয় বা প্ৰতিযোগিতামূলক তোমাৰ যিবিলাক মূলত যিবিলাক ব্যৱসায় মানে সেইবিলাক আৰম্ভ কৰিলে নহয় ন মানে যিবিলাক নতুন চিন্তাধাৰা আনিব লাগিব তাৰ ওপৰত মানে মানে উন্নত সেৱা দিব লাগিব বা তোমাৰ যিটো গ্ৰাহকৰ সন্তুষ্টি সেই গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰতো মানে ধ্যান দিব লাগিব ন গুৰুত্ব দিব লাগিব তেতিয়াাই এটা ব্যযৱসায় মানে ভাল হ'ব তেতিয়া এটা ব ব্যৱসায় আৰু মানে ওপৰলৈ উঠি যাব ত ইয়াৰ ওপৰত মানে আহ যিবিলাক আহ নতুন নতুন ব্যৱসায়ৰ সকলে মানে ব্য্ৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে এইটো কথাত গ মানে গুৰুত্ব দিয়া উচিত আৰু তুমি ঠিকেই কৈছা মানে নতুন প্ৰজন্ম যিটো আছে সেই প্ৰজন্মটো চাকৰিৰ ওপৰত বেছি গুৰু নিদি এই ব্যৱসায়ৰ ওপৰত অলপ বেছি গুৰুত্ব দিলে আৰু তেতিয়াহে যিটো অসমৰ আহ ব্যৱসায় ব্যৱস্থাটো আছে ব্যৱসায় উদ্যোগ ব্যৱস্থা সেই ব্যৱসায় উদ্যোগ ব্যৱস্থা আৰু বহুত ভাল হ'ব আগতকে ধৰি লোৱা তোমাৰ অসমৰ প্ৰাকৃতিক সম্পদ কৃষি পৰ্যটন বা তোমাৰ এই হস্তশিল্পই হওক এইবিলাকৰ যিবিলাক প্ৰযুক্তি সেই আগন্তুক সময়ত বহুত মানে নতুন নতুন সুবিধাৰ সুযোগৰ সৃষ্টি কৰিব বাকী ক'বলৈ গ'লেতো আৰু বহুত আছে দিয়া শেষে হৈ নাহিব ইয়াৰ ওপৰত ব্যৱসায়ৰ ওপৰত বাকী হ'ব দিয়া নহলে আজিলৈ থৈছো পিছলৈ আৰু কেতিয়াবা এনেক কথাৰ ওপৰত আমি বা এনেকোৱা টপিকৰ ওপৰত কথা পাতিম আৰু
ঠিকে আছে দিয়া হ'ব দিয়া